হেল্ল' এ নমস্কাৰ।
কি কৰিছাঁ
আছোঁ এনে আছোঁ, এতিয়া কি কৰিবা ইমান গৰম ভালেই খবৰ নে বাকী ভলেই নে।
ভালেই এই খবৰ খাতি ভালেই তোমাৰ-
ময়ো আছোঁ দিয়া আৰু ইমান যিহে গৰম পৰিছে আৰু কি কৰিবা ঘৰতে আছোঁ আৰু-
অ' খেতি বাতি কৰা নাই।
খেতি বাতি এবাৰ কৰিছোঁ কিন্তু পানী নাই নহয়। পথাৰত কি কৰিবা খেতি। বেছি কৰা নাই বেছি খেতি কৰা নাই আৰু,
কিমান বিঘা মান কৰিছাঁ এনে,
আহ' দুই বিঘা, তিনি তিনি বিঘা মান কৰিছোঁ দুই তিনি বিঘা মান- বেছি নহয় মানে ঘা ঘৰৰ কাৰণে আৰু-
অ' অ' ঘৰৰ কাৰণে মানে খাবলৈ আৰু ন অ'। অ' বিকিবলৈ ন খাবলৈ আগতে তুমিটো বিকিবলৈও খেতি কৰিছিলা।
আগতেই বিকিবলৈ কৰিছিলোঁ। এতিয়া পানী চানী নাই পথাৰত কি কৰিবা হয় নে নহয়। এইবাৰ খেতিও ইমান ভাল হোৱা নাই মই ভাবিছোঁ মাটি খিনি বেছিয়ে দিওঁ নিকি।
বেছি পেলাই কিবা বেলেগ বিজনেছ লবা নেকি।
সেইটোয়ে ভাবিছোঁ নিকি বিজনেচ এটা বেলেগ কৰোঁ।
অ' কৰিব পাৰা কিবা বেলেগ বিজনেচ চিজনেচ।
খেতিটো ইমান ভাল প্ৰফিট নহয়।
অ'
এতিয়া মই ভাবিছোঁ, গাহৰি খে গাহৰিয়ে খেতি কৰো নেকি গাহৰিয়ে খেতি আহিছে। গাহৰি ফাৰ্ম এখনে খোলো নেকি।
অ' গাহৰি ফাৰ্ম এখন খুলিব পাৰা।
ভাল হ'ব ন।
ভাল হ'ব তোমাৰ এনে তোমাৰ গাড়ী চাড়ী লাগিব নিকি।
গাড়ী, এই গৰমত কিন্তু গাড়ী এখন লাগিছিল।
কাৰ চাৰ এখন কিনিবা নিকি ডিজাৰ চিজাৰ চুইফ টুইফ এনে তোমাৰ- ইনৌভা তোমাৰ ইনৌভা ফৰ্চোনাৰ ক্ৰেতা দাস্তাৰ
আচ্ছা এনেকুৱা দাস্তাৰখন বাৰু বন্ধ হৈ গ'ল নিকি আজিকালি ন।
তোমাৰ চেকেণ্ড হেন আছে।
ছেকেণ্ড হেণ্ড এনেই ফাৰ্ষ্ট হেণ্ড মানে তোমাৰ- ফাৰ্ষ্ট হেণ্ডটো বহুত দাম হৈ যায় ছেকেণ্ড হেণ্ডৰ মানে একদম নতুন লেটেষ্ট গাড়ী আছে নিকি তোমাৰ তাত
ছেকেণ্ড হেণ্ডটো লেটেষ্ট গাড়ী আছে তোমাৰ এম জি এখন বনাইছে তোমাৰ চল্লিশ লাখ কিনোতে লয়
অ
তোমাৰ ছেকেণ্ড হেণ্ডত তোমাৰ টুৱেন্টি চেভেন মানত আহিব তোমাৰ ভিতৰত তোমাৰ মাৰ্চিডিছতকো মানে ছেম মাৰ্চিডিছৰ কোৱেলিটি আহিব ভিতৰতো
কিমান কিমান
হেল্ল' তোমাৰ টুৱেণ্টি ছেভেন মানত আহিব।
টুৱেণ্টি ছেভেন মানত আহিব ন
অ তোমাৰ ভিতৰতো তোমাৰ মানে মাৰ্চিডিছৰ নিচিনাই আৰু দেখিবৰ মানে তোমাৰ ছেইম মানে প্ৰডাক্টবিলাক কোৱালিটি চুুৱালিটি বহুত আ বহুত ধুনীয়া কুৱালিটি
ভালনে গাড়ীখন এনে কিমান মান চলিছে?
গাড়ীখন তোমাৰ ছিক্স ছিটাৰ গাড়ী হয়
অ এনেই চলিছে কিমান?
চলিছে তোমাৰ পঞ্চল্লিশ হাজাৰ কিলোমিটাৰ।
পঞ্চল্লিছ হাজাৰ ন।
অ
অকমান কম থকা গাড়ী নাই নেকি পঞ্চল্লিশকৈ অকমান মানে বিশ বিশ হাজাৰৰ চলা মানে বেছি একদম নতুন হৈ থকা আৰু।
নতুন হৈ থকা তোমাৰ মহেন্দ্ৰ থাৰ আছে।
থাৰ ন থাৰখন কিমান বা?
থাৰখন তোমাৰ দহ বাৰ লাখ চৈধ্য লাখ মানত পাবা। তোমাৰ কালাৰৰ ওপৰত দুই তিনি লাখ টকা ৰিটাৰ্ণ আহিব।
হয় নেকি কি বুলি কয় এনে কোনটো মডেল এইটো টপটো নে?
টপ আছে তোমাৰ অ থাৰ ৰক্ ষ্টপ মডেল আছে থাৰ তোমাৰ নৰ্মেল থাৰ টপ মডেল আছে জিপ থাৰ টপ মডেল আছে তোমাৰ
থাৰ ৰক্সখন কিমান থাৰ ৰক্সখন এনে
থাৰ ৰক্সখন পোন্ধৰ লাখ টকা তোমাৰ কেচ তোমাৰ পোন্ধৰ লাখ টকাত ফাইল বনাই তোমাক দি দিয়া হব যদি লব বিচৰা।
ওঠৰ লাখ ন ই এম আইত পাম জানো?
ই এ মাই তোমাৰ ই এম আই কৰিব পাৰিবা কিন্তু তোমাৰ ধৰা তুমি চেভেনটি পাৰ্চেন্ট পেমেণ্ট কৰিব লাগিব থাৰ্টি পাৰ্চেন্ট তোমাৰ ই এম আই হব
চেভেনটি পাৰ্চেন্ট ন চেভেনটি পাৰ্চেন্ট বহুত হৈ যাব নহয়
সেইটোৱে তোমাৰ ছেকেণ্ড হেণ্ডৰ দাম কম যদি তোমাৰ লোৱাৰ কথা সেইটোৱে ভাবিব লাগে।
সেইটো হয় বাৰু কিন্তু দামো বহুত হৈ যাব নহয় হ'ব বাৰু বেলেগ বেলেগ বেলেগ এনেই গাড়ী নাই নেকি দহ লাখ টকা
দহ লাখ তোমাৰ ডিজাৰ আছে।
ডিজাৰ টপ মডেল কিবা টপ মডেলটো নে
ডিজাৰ তুমি তিনি লাখ চাৰে চাৰে চাৰি লাখ মানতে পাবা এখন
আচ্ছা, চাৰে চাই চাই কিমান?
চাৰে চাৰি, চাৰে তিনি, তিনি আঢ়ৈ।
আচ্ছা, ইমান মানে সস্তাতে পাম ন'?
বিৰাট তুমি নৰ্মেলতে পাবা। তোমাৰ-
তা গাড়ী নালাগে ছিক্স ছিটাৰ গাড়ী নালাগে মানে এনেই ফাইভ ছিটাৰ গাড়ী এ ভাল লাগিছিল আৰু পিছফালে তিনিটা মই ড্ৰাইভাৰটো আৰু
অ তোমাৰ। পাবা, তুমি ইয়ন পাবা, এইবিলাক চাৰি তিনি আঢ়ৈ লাখ মানতে পাই যাবা।
এই আই টুৱেটিখন আছিল নেকি, আই টুৱেণ্টি?
আছেই।
আই টুৱেণ্টি খন এনে, কিমান মানত দিবা?
অঁ, ট্ৰুৱেন্টিখন চাৰি লাখত এৰি দিম।
চাৰি লাখ ন', কিমান মান চলিছে এইখন?
সিখন প‌ইএিশ হাজাৰ।
উঠিছা আৰু বালি খিনি ইমান চলা নাই মানে ন। চব ঠিকে আছে নে এনেই কণ্ডিচন টো কেনেকুৱা?
কণ্ডিশ্যন- চণ্ডিশ্যন ঠিকে আছে তোমাৰ?
উম, কণ্ডিশন টো এনে কৰ'বাতো আহ, হেৰি- চেৰীটো হোৱা নাই কেচ- চেচ।
নাই হোৱা। তোমাৰ আমাৰ তোমাৰ চেনেল এটা আছে তোমাৰ ইনষ্টাগ্ৰাম বুলি এপ এটাত
অঁ, কিবা আছে চেনেলটো!
চেনেলটো তোমাৰ মটৰচ বুলি আছে তোমাৰ। দা এফ এছ মটৰচ
দা এচ এচ মটৰচ ন?
এফ এছ মটৰছ।
এফ এছ, আতচ্ছা, আতচ্ছা। সেইটো মানে তোমালোকে এ- এ সেইটো পাৰ্টনাৰশ্বিপত আছ নে এনে কি বুলি কয়? এনেই নে তোমাৰ এখন
কোম্পানিটো মোৰ হয়।
আতচ্ছা, কোনো মানে পাৰ্টনাৰ নাই ন?
পাটনাৰ বুলি নাই। ডিলাৰটো মোৰ হয়, মোৰ আণ্ডাৰত বহুত মানুহে তাতে কাম কৰি থাকে। মানে কৰ্ম সংস্থাপন পাইছে সেইটো ডিলাৰৰ পৰা।
আচ্ছা আচ্ছা। মানে কিমান মানে এমপ্লয় কাম কৰে এইটোত?
সেইটোত কৰি আছে তোমাৰ এতিয়া ষাঠিটা, পঞ্চাশটা ল'ৰাই কাম কৰি আছে।
আতচ্ছা মানে বেলেগ বেলেগ ব্ৰাঞ্চতো মানে বেলেগ বেলেগ জেগাতো আছে ন।
অ, বেলেগ- বেলেগ আছে, তোমাৰ এ তুমি তাকে মোৰ তুমি ইনষ্টাগ্ৰামৰ একাউটত তোত চাব পাৰ চাই পেলাই তুমি তুমি অলপমান লগৰ বিলাককো দিবা, কম দামত গাড়ী আহে, কম দামত গাড়ী পাই বুলি।
হয় বাৰু মই দিম দিম কম টাইমত। এইটো তোমাৰ কিমান মান হ'ল? এইটো তোমাৰ খোলা, এইটো কিমান মান হ'ল, এই ডিলাৰ টো?
ডিলাৰটো খোলাৰ তোমাৰ মোৰ তিনি বছৰ মান হ'ল।
তিনিবছৰ ন? চিনি গাড়ী তোমোলৈ ডাইৰেক্ট আহি যায় ন? চিনি গাড়ী যোনবিলাক ছেকেড হেণ্ড।
অঁ।
মই এখন লম বুলি ভাবিলোঁৱেই তোমাৰ, আই টুৱেণ্টিখন। মিনিমান কিমান মান পৰিব?
আই টুৱেণ্টিখন তোমাৰ ই এম আই তোমাৰ, চেভেণ্টি পাৰ্চেণ্ট পে'মেণ্ট কৰিব লাগিব। থাৰ্টি পাৰ্চেণ্ট ই এম আই।
আচ্ছা, মই চেভেন্টি পাৰ্চেন্টো দি দিম বাৰু হ'ব দিয়া। মই তোমালোকৰ দিলাৰত যাম কিন্তু এড্ৰেছটো তুমি দিবা মোক।
এতিয়া বাকী এ চি এটাও ল'ম বুলি ভাবিছো, এ চি ছেকেণ্ড হেণ্ড আছে নেকি ক'ৰবাত? ছেকেড হেণ্ড নহয় আৰু ফাৰ্ষ্ট হেণ্ড এনেই। ভাল তোমাৰ মতে কি আছে এ চি?
এ চি।
উম, এ চি, এ চি
এ চি, এ চি তোমাৰ আমাৰ তাত মানে তোমাৰ গাড়ী বিলাকৰ মানে এ চি তোমাৰ মোৰ লগৰটা আছে মানে মোৰ নাই মানে এ চি টো।
আচ্ছা আচ্ছা, তোমাৰ নাই ন এনেই
মইও মানে ডিলাৰতে লাগি থাকো তো আজিকালি।
অ'।
মোৰ মানে এচি লগৰ এটা কণ্টেক্ট আছে, তোমাক লগৰ এটাৰ ফোনৰ নম্বাৰটো দি দিম তোমাৰ এইটো নাম্বাৰটো হোৱাটছআপ আছে?
এটো নম্বৰতে আছে বাৰু।
অ', মই তোমাক হোৱাটছএপত দি দিম তুমি তাৰ লগত ধুনীয়াকে কণ্টেক্ট কৰি পাতি লব পাৰিবা। তাৰ দুখন দোকান আছে এ চিৰ।
দুখন দোকান আছে নি?
অ', এ চি তুমি তাত তুমি চব পাবা তাৰ ছেকেণ্ড হেণ্ড এচি লাগে তোমাৰ, বিল কোৱালিটি লাগে তোমাৰ ধুনীয়া ধুনীয়া এ চি আছে।
অ', মানে ভাল ভাল এ চি পাই যাম মানে ন।
ভাল ভাল এ চি পাই যাবা তোমাৰ।
আচ্ছা। মানে তুমি, মানে ভাল এ চি মানে কিমানৰ ভিতৰত পাম?
তাৰ তুমি পঞ্চাশৰ ভিতৰত, পঞ্চাশ ষাঠি হাজাৰ মানত ধুনীয়া এ চি এটা পাই যাবা। আমাক কাই থকা মতে ত সিমান দামতে ভাল ভাল এ চি আছে বুলি শুনিছো।
আচ্ছা, ত তুমি মোক দিবা তাৰ নম্বৰটো মই তাক এবাৰ ফোন কৰি চাম। বাকী মই তোমাৰ গাড়ীখন আনিব কেতিয়া যাম কোৱা?
গাড়ীখন তুমি কোনখন মানে তোমাৰ আই টুৱেণ্টিখন লাগে?
আই টুৱেণ্টি খন বাৰু ভাল লাগিছে বাৰু ক'লা ক'লা ৰঙৰ আছেনে?
ক'লা আছে, বগা আছে।
বগা নালাগে অ', আই টুৱেণ্টিখন বগা ভাল নালাগে কলা-ক'লাখন আছেনে নাই? কফিও আছে ন, কফি কালাৰটো বেয়া নহয় ন আচলতে।
উম।
আই টুৱেণ্টিত ভালে লাগিব, আই টুৱেণ্টিত মানে বগা চকা মানে বেছি ব্ৰাইট কালাৰ ভাল নালাগে বুজিছানে?
অ'।
মানে অকমান মানে ল' কালাৰ ভাল লাগে মানে অলপমান ডাৰ্ক কালাৰ। গাড়িখন মানে চাপৰ ন, বিলদ কোৱালিটিটো ভালেই ন আই টুৱেণ্টি?
ঠিকে আছে, ঠিকে আছে।
উম' এখন ল'ব পাৰি ন, হন্দা গাড়ী ন এখন?
হন্দা হয় তোমাৰ।
উম' এখন গাড়ীয়ে লও বুলি ভাবিছো মই, এতিয়া মই কেতিয়া যাম কোৱা?
তুমি আহা বা আহি পেলাই কেইদিনমান চাই যাবা, চলাই যাবা এপাক।
অ মই এইবাৰ চাই বাৰু, কিন্তু এই আই টুৱেণ্টিখন তুমি কাকো চেল নকৰিবা দেই।
অ' ঠিকে আছে বাৰু।
তুমি বাৰু থৈ দিবা এক্সট্ৰাকৈ থৈ দিবা, মই এইটো তোমাক লম বুলি কথা দিলো যেতিয়া লমেই বাৰু। বাকো কি বাকী বিজনেচটো গাহৰি ফাৰ্ম খনক কি ভাবিছা, এনে কৰিবা নে নকৰা মোৰ লগত এনে?
গাহৰি ফাৰ্মৰ তোমাৰ বিজনেচটো কৰিম বাৰু ত আমি।
মই ভাবিছো এই খেতি খিনি খেতি মাটিখিনি চব বেছিয়ে দিওঁ।
অ' বেছি পেলাই তুমি বিজনেচ তোলে নামিব পাৰা, আমাৰ লগত। মানে মই তোমাৰ কেইখনমান গাড়ী মোৰ চেলিং হৈ লওঁক।
অ' তেতিয়া তুমি মানে পাৰ্টনাৰশ্বিপত আহি যাবা।
পাৰ্টনাৰশ্বিপতো মই ভালকে কৰিব পাৰিম তেতিয়া বিজনেছটো।
যেতিয়া মোৰ দৰকাৰ হ'ব মই তোমাক ক'ম বাৰু পাৰ্টনাৰশ্বিপৰ। মানে এনেই এতিয়াতো মই ষ্টাৰ্টিং কৰিম। এনে এইফালে তোমাৰ গাঁৱত মানে তোমাৰ এইফালে এ চাপৰি তাপৰি পাৰিম নেকি এইফালে। পৰিমাণে মাটি। ল'ম বুলি ভাবিছো তাতেই কৰিম নেকি গাহৰি বিজনেচটো অকণ ডাঙৰকৈ।
অ' তোমাৰ মোৰ কামটো অলপমান গাড়ী কেইখনমান ওলাই লওক, তেতিয়া একেলগে পাৰ্টনাৰশ্বিপত কৰিম কৰিম কামটো।
অ' তেতিয়া মানে ভাল হ'ব আৰু ন।
উম। বাকি খালা, বাকী খানা পিনা খালা নাই?
খানা পিলা খালো বাৰু, তুমি কি খালা এদিনত?
ভাত।
হাতৰ লগত যেনে
ভাজি, আঞ্জা, দিম।
যা। আচ্ছা, আচ্ছা, এই এইবিলাক খাবলে মন নাযায় আৰু এই গৰমত। মানে, মই এই হেৰি অকমান মাছে এ দিয়ে খালো, টেঙা মাছ।
অ' অ' তোমাৰ আইচক্রীমেই খাব মন যায়, এই গৰমত ন?
আইচক্ৰীমটো ভাল লাগে অ গৰমত, ঠাণ্ডা আইচ ক্ৰীম এইবিলাক।
অ'।
সেইবিলাক বেছি খাবলৈও বেয়া নহয় আকৌ, চৰ্দি তৰ্দি হৈ গ'লে ঠাণ্ডা বতৰত বহুত বেয়া।
অ।
সেইটো কাৰণেও মই ইমান বেছি মানে প্ৰিফাৰ নকৰোঁ। ভালে কেতিয়াবা ধৰ এটা, দুটা, এদিন এদিনকৈ, এদিন এৰি এদিন। খাব লাগে, এটা হ'লেও।
তাকে এবাৰ লৈ খাই চাব লাগে মানে, এ খাই চাব মানে কেতিয়াবা খাই থাকিব লাগে আৰু।
উম, নহ'লে টেষ্ট পাৰচটো বেয়া হৈ যায় ন,
অ,
সেইটো কাৰণে মই খাওঁ বাৰু, ইমান বেছি কমাই নিদিওই খাওঁ, খাওঁ এদিন, এদিন খাওঁ, কেতিয়াবা।
অ, অ, অ, দিয়া, দিয়া হ'ব বাৰু, মোৰ কল এটা আহি